কোৱা?
কোৱা এতিয়া যাবা নে নোযোৱা? মইটো যামেই।
কলৈ চাইনা লৈ?
চাইনা লৈ অহ।
অ আই কি কথা কোৱা তুমি চাইনালৈ যোৱা পাছপৰ্ট আছে নে নাই সেই দুজনী টো সুধাচোন প্ৰথম পাছপৰ্ট বাদ দিয়া পইছা আছে নে নাই দুজনী তাত এইটো কোৱা?
নাই নাই তুমি যেতিয়া যাম বুলি খাম বুলি কৈছা আমিতো যাবই লাগিব ন।
উ আৱ হ'লে আৱ পইছা চইছা নোহোৱাকে বোলে গ'লো। ঠিক আছে গ'লো হা দুজনী এনে ফ্লাইটত কিমান লাগে তোমাৰ উহো? যিখিনি পইছা নিম সেইখিনি পইছা বোলে ফ্লাইটত দিঙতে গ'ল। তাত গৈ পেলাই ভিক্ষা মাঙিবগৈ লাগিব আমি গোটেইখন বহি পেলাই। আৰু যি ভাষা সেতে যিটো ভাষা ইউজ কৰে সেইটো ভাষা আমি নাজানো। কি কম? মোৰা, আমি ভগৱান কে নাম পে কুছ দে দে নে। সেতেম মুখ খজুৱাতেই যাব কি কৈছে?
কি কৈছা? কি কৈছ? কিন্তুটো আমাৰ ভাষাতো আৰু বুজি নাপায় আমি যেনেকুৱা সিহঁতেও সি চেইম।
কিন্তু এটা কথা ভাল হ'ব সিহঁত আকৌ ল'ৰা খিনি ধুনীয়া ধুনীয়া নহয় যাব পাৰিম বলা।
অঁ বৰ ধুনীয়া নহ?
অ, সঁচাকে বহুত ধুনীয়া দেই সিহঁতৰ লৰাবোৰ কোৰিয়ান চাইনে -চাইনা ল'ৰাবোৰ দেখিও
চাইনা লৰাবোৰে অহ, এ কে ড্ৰামা বিলাকত যে অ, আহাই মানুহ পাগলী যাব।
বেলেগৰটো নাজানো আমাৰ মা দেউতা পগলা হৈ যাব।
মা দেউ লগত তো কেনেকে থাকিবি?
ই কি কথা কৈছে প্ৰথমেইটো ক'ব। কি কথা কৈছে ই জোৱাই তুমি কি কথা কৈছা? জোৱাই একো বুজি পোৱা নাই।
জোৱাই মাথা খুযাওঁতে গৈছে। ধেট তেৰি কি কৰা?
চাগে পাৰি অ'
শুনা না কৰিয়ান যাও তাটছে ভাল।
ব'লা গ'লেই হ'ল আমি মানে এতিয়া
কোৰিয়া মানুহক কৰিয়া ল'ৰাবোৰ ভাল লাগে নে চাইনা নে জাপানৰ নে ইণ্ডোনেছিয়াটো চব পুৰা হেৰিয়ে থাকে বাৰু ল'ৰা -ছোৱালী মিক্স।
এই কৰিয়া বিলাক ভাল লাগে অ
কোৰিয়ান ভিলেন ন?
উম,
ব'লা।
ব'লা।
অ, মোৰ সঁচা মোৰ যাবলৈ ইচ্ছা আছে কৰিয়াত কিন্তু দেই বি টি এ জিন্দাবাদ। হম,
বি টি এছ
ব' লা যাওঁ।
ব'লা কেতিয়া বোলে যাম আৰু দিয়া।
সঁচা মানে কি সঁচাকে কিন্তু তাত লৰাবোৰে তাত মন আছে তাৰ ল'ৰাবোৰ তাত জেগাবোৰ কিন্তু বহুত তুমি এনে জাপানৰ এটা মাউণ্ট এভাৰেষ্টৰ এইটো জাপান নেৰ যে তোমাৰ হাইৱে পা দেখি- দেখি এনেকা যে ভিডিঅ' -চিডিঅ' বোৰ দিয়ে যে বৰফ আহ।
আ, জানো পাহৰিছোঁ।
মাউণ্ট এভাৰেষ্ট নহলে কিয় মফুজুনে কিবা ইন্তৰ ভাষাত এটা মাউ মানে পাহাৰটোক কয় যে
অ',
কি কয় মাউণ্ট ফুজি নে কিবা যে কয়?
জানো কি?
কিবা এটা কয় সেইটো মাউণ্ট ফুজিনে নে -নে কিবা এটা কয় বাত মানে মনত আহা নাই কিন্তু কি ধুনীয়া লাগে মই কৈছো নহয় বিৰাট ধুনীয়া লাগে ভিডিঅ'ত চাই পেলাই যদি ইমান ধুনীয়া লাগে ওচৰ পা ভাৱা বে কিমানধুনীয়া হ'ব সেইটো।
অ',
যি হ'ব দেখা যাব ব'লা।
পইচা কেইটামান গোটাওঁ। কিমান লাগিব এনে টোটেল?
সেই তেলটো তোমাৰ লাগিব ধেৰ লাগিব।
বিছ হাজাৰ? নহ'ব।
উম, বিছ হেজাৰ -বিছ হেজাৰ আমি সেই ফ্লাইটতে থাকিম গৈ ফ্লাইটত গলো আও ফ্লাইটতে গুচি আহিম সেইটোৱে বা আকৌ আহিবলৈও নাপাম নেকি আমি বিছ হাজাৰে সতি?
ইকনমিক ক্লাছ লম। নহ'লে ফাষ্ট ক্লাছত লৈ লওঁ নেকি একে বাৰতে।
উম, লোৱা-লোৱা।
পইচা কিমান ল'ব চাগে ফাষ্টক্লাছ ডালত।
এ ল'ব আও নহ'লে আজিৰ দিনত এ
কি কৈছা?
এই কোনবা এজনীয়ে মেছেজ দি আছে তাকে অ, কোৱা।
তাকে কোৱা কি কৰা?
তোমাৰ সে বিছ হাজাৰত যে আমি গলোঁ
উম, গধূলি আহিব নোৱাৰ'উহ-হো
তাৰ পিছৰ পা আমি তা পা আহিবলৈ আমি তাৰ মানুহক পইচা সুধিব লাগিব যে আমাক পইচা কেইটকা মান দিয়কচোন আপোনালোকক আমি যদি কেনেবাকৈ পাৰো গুগল পে-চুগল পে কৰি দিম আও বেয়া চে আমি মানে ইয়ালৈকে আহিলোঁ
অসমীয়াত ক'বানে তাত?
নহ'য হিন্দীতহে ক'ব লাগিব। আমি ইয়ালৈকে যেন -তেনেহে পালোঁ যেন তেনে পালোহি।
এ হা হিন্দীত ক'বা হিন্দী বুজি পায় সিহঁতে।
কি হ'ব আমা?
হিন্দীত কবা নে সিহঁতে আ, চাইনিজ বা কোৰিয়ান ভাষাত কি ক'ব নাজানো খালি হিন্দী যে মই কৈছোনে কো অলপো বুজি নাপ পাব তাতে তোমাক পাগল বুলি কৈপেলাই এৰি দিব। কব এই এইটো দে কিবা ইংলিছতে ক'বলে নাজানো আও। কিবা এটা ক'ব খালি পগলা বুলি কৈ পেলাই মই ইয়াতে এই এৰি থৈ গুচি যাব।
উম - উম।
কিয় ল'ৰাটো ধুনীয়া যিমানে যি নকয়।
এই জেগাবোৰ ধুনীয়া।
সঁচাকে ধুনীয়া দেই জাপান, কোৰিয়া, চাইনা জেগাবোৰ ধুনীয়া কিন্ত।
বহুত ধুনীয়া আমাৰ ইয়াৰ অ
আমাৰ মানে ভাৰতৰ ল'ৰাতচে কিন্তু কোৰিয়ান, চাইনা, জাপানৰ চববিলাক কিন্তু বহুত ধুনীয়া -ধুনীয়া দে।
বহুত ধুনীয়া- ধুনীয়া।
কিবা এটা কৰাহে কোৱা?
আমাৰ এইবিলাক জেগা ইয়াতকেতো মানে হেৰিখন বহুতেই ভাল আৰু।
আৰু তাত মই যিমান দেখি তাত কিন্তু বেছি বিলাক কেচ -চেছ নহয় কিন্তু ইমান ন? ত'চেফটি আছে কিন্তু ছোৱালী মানুহ। অ, তাছতে মই ডুবাইত যাওঁ ডুবাইত আমি পইচা -চইচা পাই পেলাই দায়েক কৰিয়ে যাওঁ কি কোৱা ডুবাইত দেখোন পইচা বহুত ভাল।
ন' ডুবাই বুৰ্জ খালিফা।
উম, পইচা নাই হাতত এটকা ব্রুজ খালিফা তাত যাওঁতে আধা খিনি পইচা গুচি যাব আও নকওঁ আৰু এতিয়া ব্ৰোজ খালিফা।
ব্ৰুজ খালিফা টো বোলে চায় আহোংগে বলা।
উম, না। ব্ৰুজ খালিফাটো চাম তাত আমি যাম তোমাৰ কাম কৰিবলৈ কি কাম? কৰিম ন' একে যে উভাই দং মাৰি কথা কৈ আছোঁ।
তাত আমি কাম কৰিব লাগিব বাচন -ধোৱা। তাত যদি আমি পাওঁ নহ'লে এনেকা ছাৰ্ভেণ্ট টাৰভেন আমি কৰিব লাগিব তাত গৈ পেলাই।
অহ, উন এটা কাম কৰোঁ।
কোৱা?
তাতচে ভাল আমি তাত বিয়া পাতি লওঁ তাৰপিছত ডিৰ্ভজ দি দিম।
বাহ বঢ়িয়া, হি হি হয় চাগে। তাৰ তাত যে ল
তুমি আও মই বোলে জেলত সোমাই আছোগৈ। কি কৰিলে কি কৰিলে ভাল হ'ব মানে মোৰ মানে শদিয়া যাওঁ জানানে।
যোৱা যোৱা মই ঘৰত কথাটো পাতি দিম ৰখা তোমাৰ কুৰিয়া যোৱা কথাটো। পইচা কথাটো পাতিব লাগিব যে এই কৰিয়ালৈ যে, উম
মিছন চাউলি পিনে হা তোমাৰ আহ ৰেষ্টুৰেণ্টখন আছে কোৰিয়ান ৰে ষ্টুৰেণ্ট চ'লমেট নেকি?
উম
ছেম কোৰিয়ান ড্ৰেছ পাই ওৱান হাণ্ড্ৰেতত
হে।
উম খালি আকৌ ঘূৰাই দিব লাগিব খালী পিন্ধিবৰ কাৰণে এক মানে ওৱান হাণ্ড্ৰেড দিব লাগে
অ অ নাই দে হেৰি দেখা নাই বাৰুতে
মই নাই দেখা মোৰ লগৰ কেইজনীমান গৈছিলে তাৰপিছত ফটো দিলে ন মই কৈছো সিহঁতক কৰিয়া গৈছে নেকি নাই যোৱা ইমান মিছ বেয়া সিহঁতে উঠিছে দে তে হে হে হে অ ভাই মই বোলো কৰিয়া চৰিয়া গুচি গ'ল নেকি মোক এৰি
তোমাক এৰি যে কৰিয়া যাব নোৱাৰে আৰু মানুহ গম পাইছ নে।
মই কেইদিনমানলৈকে পগলা হৈ আছিলো মই কৰিয়া যাম চাইনা যাম জা পান যাম ঠিকেই হোৱা নাই ক'ত যাম।
এ ৰাম।
সপোন সপোনো দেখিলো কিন্তু দোটাও পুৰা নহ'লে।
সপোনটো কিন্তু দেখি থাকিব লাগে, গম পাইছা নে!
উম লাষ্টত গৈ পেলাই ভাঙি যাব ধুনীয়াকে তাৰপিছত মনটো বেয়া লাগি যাব।
সপোন তুমি সদায় দেখিবা, সেইটো গৈ আছো বুলিয়ে ক'বা তুমি
তাৰ পিছত গৈ নাপাও গৈ খালি।
গৈ অ খালি মই পোৱাগৈ নাই এইটো বেলেগ কথা কিন্তু মইতো গৈ আছো ন সেইটো মোৰ দোষ নেকি?
সপোনত যদি মই গৈয়ে থাকো সপোনত গৈ থাকি মই কি পাম? একোৱে নাপাও সপোনটো ৰাতিপুৱালে ভাঙিয়ে যায়গে।
লগৰ বিলাও ক'বাত যাই মই গৈ আছো গম পাইছা নে কৰিয়াই গৈ আছো কিন্তু পাগল হৈছ কৈছে নাই হোৱা। সদায় অ সেইটোৱে সদায় মই ৰাতি যাম কিন্তু ৰাতিপুৱা নাপাওগৈ ঘপককে দেখো চকুকেইটা মেলি ঘপককে চাও মই দেখোন ঘৰতে আছো।
ঘৰৰ মানুহে মোক পগলা বুলি ভাবি পেলাই মেডিকেলত থৈ আহিবগৈ এই বোলো পগলা হ'ল
তাৰপিছত খুব জাৰিব তোৰ কিবা লাগিছে নেকি গাত।
ওহু হু আ ধেত তেৰি কিবা এটা কৰিব লাগিব, কিবা এটা মিলোৱাচোন
মিলাব লাগিব মিলাব লাগিব।
তাকে যাওঁ বলা সঁচাই কৈছো কিন্তু দেই কোৰিয়াৰ জেগাতো কিন্তু বহুত ধুনীয়া কৰিয়া, জাপান, চাইনা। অহ এটা ভাল জেগা আছে যাবা নৰ্থ কোৰিয়া।
উম
ওহো সেইটো বহুত ধুনীয়া জেগা ব'লা ব'লা
তোমাৰ সেই কৰিয়াৰ পৰা দূৰ হ'মগৈ নে
হম
অ কৰিয়াৰ পৰা আকৌ আঁতৰ আহি ক'বা আমাৰ অসমৰ ক'বা জেগা এটালৈকে যাও বলা
নাই অসমৰ জেগাত নাযাও নৰ্থ কোৰিয়া যাও বলা আৰু কেতিয়াও ঘূৰি আহিব নোৱাৰিম বলি পঢ়া শুনাও নহ'ব তাত বলা
নাযাও দেই মই
ভালে পঢ়িব নালাগে।
পঢ়া পঢ়িব নলগাতো ভাল কিন্তু যদি তাৰ পৰা আহিবই নোৱাৰা আৰু কি হ'বগৈ।
সেইটো হয় বাৰু তাৰ পৰা আহিব নোৱাৰিম একো নহয়। আমি নৰেন্দ্ৰ মোদীক ফোন কৰি দিম
অ বা আমাৰ ফোনটোহে উঠাব সিহঁতে ফোন মাৰিছে দেই।
বলো আমি ফজি গলো ইয়াক দহ লৱাকেইটাক মাতক বোলো
এই বা কৈ চাহে ন অ ই আমাৰ কথাহে ন ৰেন্দ্ৰ মোডীয়ে শুনিব বোলে হৈছে আৰু
হু ফোনডালে নোথালে বোলে তাতে বোলে ইজ্জত পালো বোলে আহা হে হে হি ধেত তেৰি
আমাৰ তেনেকোৱাই হ'ব এনেও
কিন্তু যাবতো মনতো আছে কিন্তু দেই মোৰ চাইনা টাইনা
অ চাইনা দেখিলে থাকিলে যাবলৈ মন যায় নে অ থাইলেণ্ডো ভাল লাগে।
ক'বাত যাও ব'লা মানে পইচা চইচা ঘটি পেলাই ভাল কে পঢ়ি শুনি কিবা এটা ঘটি পেলাই বালি অ অ কিন্তু মই গুৱাতো ইমান ঠিক নাপাও
ময়ো ঠিক নাপাও ইমান যিমান কৈ থাকে ন মানুহ বিলাকে
অ কিবা গুৱাতো ইমান ঠিক নালাগে কিন্তু এইবিলাক থাইলেণ্ড বালি চালি তোমাৰ নিউয়ৰ্ক
নিউয়ৰ্ক উ আৰু ভিয়েটনাম
ভিয়েটনামৰ আৰ্জেণ্টিনা এখন কি বহুত নাম আছে দেখোন
বহুত নাম আছে অ
আমি আধা পাৰ্চেণ্টহে জানো অহ তো
অ সেইটোৱে
ব্ৰাজিল গৈছা
হেই অ গৈছো ন সপোনতে গৈছিলো কিন্তু মই এদিন
হে হে ক সপোনতে গৈছিলা নেকি দিথকত নাইযোৱা হে হে পালাগৈ নে ব্ৰাজিল
অ পালোগৈ বা
কি কোৱা হা হে
কি হৈছে একেবাৰে
অ ফটো চটো উঠি আহিছা এই বা টেনচনে নাই দেখোন তোমাৰ
এই কৈছাহে নে
বেলেগ দেখোন ঠেক চেকে দেখোন ইয়াত একে
এ মই নামাৰো মানে মাৰিলে কব এই ইন্দ অলপমান হেৰি ফ্লেক্স কৰিছে বুলি সেইকাৰণে মানে ফটো চটো বিলাক নেদেখুৱাও পোৱালি বিলাকক তোমাক দেখুৱাম দিয়া
অ দেখুৱাবাচোন তেতিয়াহে মানুহে ক'ব বা ই ব্ৰাজিল গৈছে আৰু কিবা
উম উ
এই বেলেগ দেখোন, তুমি একে। হাই লেভেলৰ মানুহে গ'লা দেখোন? বেলেগ ফটো উঠি চাগে, বেলেগ খাইছে চাগে ন'!
এই নকবা আৰু বেয়া খাইছো মই
খাইছা চাগে একে
খাই -খাই সকলো আহিছিলোঁ। তাৰপিছত
কি ক'! খাই- খাই ইমানে শকত হৈছ নে?